হেল্ল'
অ
িক আৈছ
এ সেই কাপোৰ জাপি আছো সেই বিয়া তপা আহিলো অকমান সময় হল খেল আছিলে চাই আ ব দে
কি মমদ আলহি
অ হেৰি দেৰি হল বাৰ আপহিহঁতকো সুনালো পাঁচটা মানে বাজিলে চাৰে চাৰিটা পাঁচটা মানে বাজিলে
আহ স্কুটি লৈ গৈছিলি আহ - অ নখিছো ম স্কৃতি যোৱা
অ ফটো ভিডিঅ' দিছিলো নহয়। সেই দিও দিছে ত আচছ তই কি কৈছ তহ দে
আমি মই জিকাই আলু ভাজি আছো জ গাই আলুৱে ভাজি আছিলো
অ
বাকী বিলাকে মোবাইল চাই আছে চবি বিচনাত পোৱ বিচনাত পৰিছে বহি পেলাই মই লুডু খেলা লুডু খেলিছে
পঢ়াই পঢ়িছে অ
ফোন গাই ফোন কৰিছো
অ অ মই মই আকৌ মই আকৌ হেৰি কৈছো এই কাপোৰ কেইযোৰ কৈছিলো যে গ এইকেইদিন এনে আছো চাই আছো এজো এযোৰ কে উলিয়াই আহ
তপৰা মানুহ জাই কি কৈছে
পলে মোক কৰি মোবাইল চাই আছে এ প কাপোৰতটো মনে মনে দেখাইছে অ তাৰ পৰাা হেই আঠা দি লগোৱা তাৰ পিছতে আঠা দি আ উা দি দি লগা কাপোৰযোৰ দেখুৱাইছ
ধুনীয়া লাগিছে বুলি কৈছে চাগে
ধুনীয়া লাগিছে বুলি নাই কোৱা দেখোন এতিয়া লাগে একো
হ হ
নাই কোৱা দেখোন
কব আৰু মনেে মনে ভালে দেখি কি লাগে
মনে মনে ভাল দেখিছে যদি দেখিছে খালি এতিয়ালৈকে নাই একা একোকে বেঙুনীয়া ৰঙৰ যুঁজে তোক তই ত বোলে বুলি কৈছিলো যে সেইযোয়ে দেখাইছো। ছেৰাজো।
ভালে লাগে।
উম মই ভালে দেখিছো। হেৰি ৰংটো মানে বৰ ধুনীয়া লাগে এযোৰ। বেঙুনীয়া আৰু।
অ অ ভাল লাগে ৰংটো।
অ ৰংটো বৰ ধুনীয়া লাগে।
উম। তাৰপিছত ভাত বনালি ত বনালি নে কোনে বনাইছে।
বাইদেউ বনালে। কি বনালে জানো কি উনাইছে গমেই নাপোৱা নহয় গমেই নাপাওঁ। আমি আগফালে কথা পাতি আছিলো গোটেইখিনি। তাৰপিছত দুই তেতিয়া বনালে। জীহু আহিছিলে লৰা আহিছে। কি গানটো অ সেই গাণটো।
বাৰাটো।
অ।
এই থ হাই। অ
চৈ পেলাই বৰ বেয়া হল। বত চুলে ব বেয়া।
কাৰ কাৰণে।
তাৰ পিছত সেই অকণমান অ অকমান সৰুকে গাওঁলে তাৰমানে গাঁও। পাইছো ডাঙৰকে খোলাকে চিঞৰি পেলাই গাঁৱ তোনে তাৰ মানে গাবই নোৱাৰগে লাষ্টত হেৰি আকৌ লাজ লাগি যায়। আকৌ গালে বা কোনোবাই শুনিব এনেকুৱা নালাগি যায়।
অহ।
অকমান সৰুকে গালতেহে। যাম নে কাব পাইছোগে আও।
অহ।
হু।
ঠিকে আছে বাৰু ধুনীয়া লাগিছে। তই গান। তোৰ মানে গাই আছো তোৰ গানতটো আমি শুনি আছো মায়ে মই মানে। শুনি থাকোতে দিয়ে। তাই আকৌ পথাৰ ফালৰ পৰা আহিছে। দেউতাই যে গান গায় জানোৱে নহয় আও। কেনেকুৱা গায়। সেই সেইবোৰ গানয়ে গায়। উ তনেকে গাই আছে আও। যা গান দিছে চাহবোলো । মায়ে কৈছে সি মাৰা গানটো। নাছবি। দাদা গানটো বোলে শেষ হৈ যাব তাৰ পিছত কৈছোন ন দাদাই হাহিৰে আও। যি গান গে আছে আৰু সাজি সাজি যে। গাই থাকে।
অ হাজি হাজিগাই থকা বোৰ গম পাইছোঁ আও আৰু দেউতাই।
সেনেকে মানে গাই আহিছে আও চিঞৰি চিঞৰি। আমি ভিতৰত আছো দেউতাই। আও কি গাইছে তাই। ৰ তোৰ মা গৈছে বাপেৰে সেইবোৰখন গান গাইছে এই মায়নে গানটো। সি কৈছোছে শুনি হে মান। শুনিলে নহয় আও। দেখিলে যে তাৰ পাছতে হে। তাইক বহুদিন দেখাইে নাই বুলি আৰু বেয়া লাগিলে আৰু ভৰি হাত ভৰিৰ বিছনাত পৰি আছে মোবাইল চাই চাই।
উ'ম।
অহ হ। আৰে বোলো দুুবাৰ দুবাৰ। দুবাৰ তিনিবাৰ মান চালো এইবাৰ তই কিমান চা চা বুলি কৈছো।
উম হু হো। উম। সেইয়াই আৰু গানতটো গাই চালো আও কেইবাবাৰো তাৰপিছতে দি দিলো আও।
অ ভালেই যান তেনেকে এনেও গান। গাই থাকিব লাগে মাজোজে।
অহ অহ অহ তাৰ গানটোও ভাল লাগিছিলে হে উম মই প্ৰথম। ত সেইখনত মহহে গাববলৈ চাই আছিলো। তাক লগতে মোৰ হোৱা ভুল হৈছে এ তাহত। শুধাও শু ধা ও লাগি গৈছে। ভুল হৈছে কাৰণে। তাৰপিছতে আও এই গোৱাচুন শুনিয়ে গছ গোৱাচোন এন হেৰি ডাইৰেক্ট বাৰু ভিডিঅ'ত গাব নালাগে মই বাৰু সেই বেলেগ। কিবা ভিউ এটা লগাই দিম। ল ৰেকৰ্ডিং কৰিদিলো। তাৰপিছতে সেই গালে আৰু সেইটো। দি দিলো তাৰপিছত তেতিয়া।
অহ।
সেই মোৰ ভা তাৰমানে তল পৰি গ'ল আৰু মোৰ কাপোৰ লোৱা।
অ ভাল লাগিছে আক।
উম।
তেনেকে গে মানে গাই থাকিব লাগে মাজে মাজে অ ইয়াতো কোবা মিটিং খিনি হলে। মানে আমাৰ অ মিটিং খিনি হলে মানে দেউতাক। কয় নহা সি গান ভাল গান গায় বুলি এইয়াতো। খালি লাজ কৰে নেগায়। এনে ভাল গান গাই নহয়দেদায়। কয় আও।
অহ। অ ই যে অ নেগা নহয় নকায় ক'লে। তই এইবাৰ গান এটা গাবি দেই। বুলি কলে ইয়াক তাৰ পিছতে সি আকৌ নগায় লাজ কৰিলে। তাৰ পিছতে গৈ পেলাই তাৰমানে অ তাৰ পিছতে ফাংচনলৈ নগলে নহয় আৰু। তাৰপিছতে এঘৰ। শুনি আছো আৰু আমি ফাংনলৈ। কোননেও নগলোৱে নহয় তাৰপিছত তেতিয়া। সেই বিহুতে। তাৰ পিছতে যেতিয়া গালে তাৰ মানে। সেইটোয়ে নহয় আৰু কেনেকুৱা গাইছে আৰু ইমান বেয়াকে তাৰপিছত। এতিয়া কৈছে ই এ মই গোৱা ভাল।
গাইয়ক। তু যে খা পৰি আছে নহয় জানো।
অ ইমান বেয়া ক গ আছে নহয় তেতিয়া তাৰমানে এই কৈছে মই গোৱাই ভাল আছিলে বুলি কৈছে আও। মই বোলে ইয়ক বুত ধুনাকৈ গালেতে বোলেই লাজ পাম বুলিহে নেপালো বোলে মানে। কৈয়ছে হি।
উ ইয়াত লাজ নাপায় মানুহে। তালতটো ৰজাগ গে আহিলে হ'ল।
অ তেতিয়া তাৰমানমানে সি ভাবিছে হে অ। ত ভাবিছ এই গায়ক ভাল। গায়ক আহিব কোনোবা মানুহ গাবলে মই এনেই লাষ্ট পাম মইতো প্ৰেক্টিচ নকৰাক কেনেকে গাওঁ বুলি ভাবিছে। তত যে তাত কেনেকে গা আছে। অ। যেনেকে গালে সেইকাৰণে অ মাতি অনা পইচা দি অনা গাই। নাই আ ময়েন গাব পাৰিলো হয়। তেতিয়াহে ভাবিছ মানে।
চাগে গান চান গাই থাকিব লাগে এনে। হেবিলাকৰ এনেই গাবলৈ বেয়া বোলো এনেকুৱা কিবা কিবি ত গাব লাগে।
অ সেইট ইনেই গা মোলে বেয়া লাগে নহয় মই বোলো আজি ৰাভা দিৱস আজিয়ে গাও এনে গাই।
অ অ বতাহঁতৰ হেৰিয়ও গাই আছে। হৌ জনীও গাই আছে।
কোনে অ অহ তাইও গ আছে তাইও গাইছে ধুনীয়া ন তাই এতিয়ালৈকে ধুনীয়াকে কব পাৰিছে।
ছিয় তো ভাল লাগ ভালে লাগিছে। ফালিল নোকে বৰ খ। পাই নাং আছে।
অ অ পায়িন গায় আছে অ।
চপা চপোৱাটো মানে। কিবা একেবাৰে ধেৰ কিবা নিচিনা লাগিছে।
অ তাইনো এনে আগতে গাব গাব জানেই নহয় আৰু উম অহ গাহী সুৰতো ঠিকেই হৈছে সেই কপোৱা নিচিনা।
অ সেইকম কৰিলে ক। গাইছে, আগতে দেখোন তেনেকুৱা নাগাই দেখোন।
ইনেই হৈ যায় অ', ভিডিঅ' কৰিলে মানে যে। মোৰ ভাগৰ কেইবানও নাই--। হোৱা নহয়, হেৰি কৰোঁতেনে। কপি যায়গে নহয়। ইনে গাওঁ নহয়, এতিয়া আকৌ নিজে এনেকে এ-গ-এনেকৈ গাম চোৱা বুলি ক'লে অ', এনেকে গাবি বুলি কয়। তাৰ পৰা ভিডিঅ' কৰা লগে লগে নঃ--। অ', বেলেগ ধাগ--। কে নহয়।
এ নহয়, তাই-তাই কোৱাটো সেইটো বেলেগ এটা, তাই-তাই কোৱাটো বেলেগ এটা।
অ'।
তাই বেলেগ এটা কঁপনি। সেইটো কৰি নিজে কৰি দিয়ে মানে
কৰি দিয়ে অ
কিছুমান মানুহে সেইটো সেইটো কৰি দিয়ে মানে, কি হ'ল সেইটো কৰি দিয়ে মানে, সেইখিনিৰ পৰা জুবিন গাৰ্গহঁতে নগা-গান গাইছিলে যে। ধুনীয়া হৈ গৈ আছে তাই ভাগৰটো বোলে সেনেকোৱা কৰি দিলে সেইকাৰণে ভাল লগা নাই গালি দিব গান এটা কৰে এতিয়া ভাত খালি নেকি নাই খোৱা নহয়।
নাই খোৱা ভাত। ভাত অকমান সময় আছে, খোৱা নাই। খাম আৰু লাহেকে, ফোন আহি আছে নেকি তোৰ?
অ'।
অ', মই মোৰে আহিছে নে তোৰে আহিছে অ'
অ'।
হেৰি, খাম আও লাহেকে অকমান। বেটাক পঢ়াইছেগে। এতিয়া অকমান। ভাত, সি অলপমান পঢ়ি লোৱা পিছতে খাম আৰু।
উম অ ঘলে আহিব দুদিনমান অ
কঠীয়া আমাৰ চাৰি আঙুল পাঁচ আঙুল মান হৈছে তাকো এডোখৰ এডোখৰ অ নাই কেতিয়াবা হয় আমাৰ এতিয়া পাত পাতো ছিঙিব হৈ আছে পাতো সোমবাৰ মানে চিঙিম হে কাইলেতো ছিঙিব নোৱাৰি সোমবাৰ মানে পাত চিঙিম পাত ছিঙি সেই হোৱালৈকে এতিয়া মালিকৰ ভাল ভাল হয় নে নহয় এতিয়া হব চাগে তাৰপিছতে এই যোৱা কথা আছিলে সোমবাৰ মানে সোমবাৰ পৰা হলে নেকি বাও সাত হাত লাগিলে নি সোমবা সোমব পা হাত।
ভাত গালে গালে মানে কি? কাইলে হপায়ই।
হয় নে নহয় এতিয়া কিছুমানে কৈছে ইয়াত সোমবাৰাৰ কিছুমান মঙগল। সাততাৰিখ নহয় জানো।
অহ। তেতিয়া হ'লে সোমায় আহিব পাৰিলো হয় জানা।
মই আকৌ মঙ্গলবাৰ বুলিহে পাইছিলো। উম বাইছ তাৰিখ নে তেইছ তাৰিখ কিবা এটা আছিলে। হবলাই। বাইছ নেকি বাইছ মিনিট। তেছে। তেইছ বাইছ তাৰিখে হ পায় এতিয়া আজি কেই তাৰিখ আজি আজি কেই তাৰিখ বাও ইংৰাজী আজি। আজি কেই তাৰিখ বাইছ আজি বিছ তাৰিখ একৈছ বাইছ সোমবাৰ পাৰ তেতিয়াহ'লে অহ বিছ। তিজ ন সোমবা পা দে লাগিব হয়।
অ।
সোনমবা পাই দেখোন হাত লাগিব পািঙিবলৈ আহি। সোমবাই হে আছে তাৰপিছতে। অ। সোমবা যাব মই। মঙ্গলবাৰে সেইফালে।
অহ। আহিবি আও সেই কিবাএটা কৰিবি আও। হ'ব দে ভাত পানী তেতিয়া খাওঁগে আধাতে খাব। হুব হ'ল নে।
আমাৰ হৈ আছে খোৱা নাই অকমান পিছত খাম। খাব তেনে খাগে। যা। খাই ল খাই ল উম অ খা।